কি কৰি আছা?
আছো এনেই ৰ'বা। খবৰ ভাল তোমাৰ?
এ' আছো-আছো ভালেই, ভালেই আছো ৰ'বা। তোমাৰ ভাল?
অঁ', -ভালেই। ভাত খালা?
ভাত খোৱা নাই ৰ'বা এই বনোৱা হ'ল হে। মাহঁত মানে ঘৰত নাই? অলপ দেৰিকৈ আহিলে খাম আৰু। তোমাৰ, তুমি?
নাই খোৱা ৰ'বা মই জাষ্ট ঘৰত আহি পাইছোহে।
আচ্ছা।
ব্যস্ত আছে নেকি তুমি?
নাই-নাই, এই জাষ্ট কামৰ পৰা আজৰি হ'লো আৰু।
অ', মই মানে তোমাৰ লগত আজি আত্মবিশ্বাসৰ বিষয়ে কিছু আলোচনা কৰিব ওলাই- ছিলো মানে।
উম-উম, পাৰি-পাৰি। সেইটো এটা উম'গুৰুত্বপূৰ্ণ বিষয় হয় আমাৰ জীৱনৰ হয় নে নহয়।
হয়, তুমি ঠিকে কৈছা। আত্মবিশ্বাস হৈছে এজন ব্যক্তিৰ সফলতা অন্যতম মূল চাবি কাঠি।
ঠিকেই কৈছা তুমি, উমঁ-হুম। আত্মবিশ্বাস থাকিলে মানুহ যিকোনো - কাম সাহসীৰে কৰিবলৈ সক্ষম হয়। বা যিকোনো কাম কৰিব কাৰণে মানে আত্মবিশ্বাসটো লাগিবই তুমি কিবা এটা - কৰিব গ'লে যদি তুমাৰ আত্মবিশ্বাসো নাথাকে - তেতিয়াহ'লেতো কামটো কৰা ইভিল নহয়।
তুমি একদম ঠিকে কৈছা, সেইকাৰণে আমি মানে নিজৰ ওপৰত আত্মবিশ্বাস এটাত থব লাগে। তোমাৰ উদাহৰণ ধৰি তোমাৰ উদাহৰণ ধৰি লোৱা সিমান দাগ। তেওঁজন ইমান ভাগ - তেওঁ ডিঙি এজনী ধাৰণা চলী পথাৰত দৌৰ মানে দৌৰ কৰি আছে আৰু। তেওঁৰ আত্মবিশ্বাসে যে আজি তেওঁ ইমান সফলতা কৰিব পাৰিছে।
উমঁ-উমঁ, হয়-হয়। শুনি চোৱা আত্মবিশ্বাসটো কেনেকুৱা তুমি কিবা এটা কাম কৰিব গৈছা- তা'ত যদি তুমি নিজৰ আত্মবিশ্বাস নাৰাখা বেলেগে তোমাক- যিমানে প্ৰেচাৰ নিদিয়ক কিয় যে কামটো কৰা-কৰা। তোমাৰ যদি নিজৰ আত্মবিশ্বাস নাথাকে তুমি সেই কামটো কেতিয়াও কৰিব নোৱাৰা। হয়, কৰিব পাৰিবা চাগে সেইটো কৰিব পৰা যাব কিন্তু সেই কামটোত সফল হ'ব নোৱাৰা। যিকোনো কাম এটা কৰিব গ'লে তাত তোমাৰ নিজৰ আত্মবিশ্বাসটো লাগিবই, হয় নে নহয়?
হয় তুমি একদম ঠিকে কৈছা, নিজৰ প্ৰতি আত্মবিশ্বাসটো থ' থবই লাগিব, যেন তোমাৰ ধৰা আমাৰ পৰীক্ষাই হওঁক বা কিবা আমি কিবা কামৰ কাৰণে কিবা ইন্টাৰভিউ দিব যাওঁ তে আমি নিজৰ ওপৰত আত্মবিশ্বাস থব লাগিব যে আমি এইটো কৰিব পাৰিমহে।
উম হু আৰু চোৱা এতিয়া তুমি ধৰি লোৱা কিবা এটা কামত গৈছা। তুম তুম ধৰি লোৱা তুমি সেই কামটোত যাব বিচৰা নাই। কিন্তু তোমাক বেলেগে জোৰ কৰি পঠাইছে যে তুমি সেই কামটো কৰা তেতিয়া তুমি কি ভাবিবা? তোমাৰ নিজৰ ওপৰতো সেই আত্মবিশ্বাসটো নাই আৰু তুমি যদি কাম টো জানাওঁ তেতিয়া তোমাৰ কি হয়, তুমি যিহেতু নিজে ভাবি লৈছা যে নাই মই এইটো নোৱাৰিম তে তোমাৰ আৰু সেই কামটো কৰা নহয়। সেই কামটোত কেতিয়াও তুমি সফলতা লাভ কৰিব নোৱাৰা। যদি তুমি ভাবিছা যে অ' কোনোবাই তোমাক কৈছে যে এই কামটো পাৰিবা, কিন্তু তুমি ভিতৰৰ পৰা ভাবিছা অ' মই পাৰিম। তেতিয়া হ'লেহে তুমি সেই কামটো কৰিব পাৰিবা। হয় নে নহয়?
হয় হয় তুমি একদম ঠিকে কৈছা আৰু চাবা তোমাৰ জীৱনত দুখ, অভাৱ, অপ মান আহিবই, সেই সময়ত আত্মবিশ্বাসে হৈ যে এই সময় পাৰ হৈ যাব পাৰে। ত' সেই সেইকাৰণে আমি লোকৰ আত্মবিশ্বাস থ'ব লাগে আৰু।
এ ৰাখিবই লাগিব কাৰণ চোৱা আত্মবিশ্বাসতটো এনেকুৱা এটা হেৰি হৈছে, জীৱনৰ চাবি কাঠি। তুমি ধৰি লোৱা, কিবা এটা কাম কৰা। তুমি যি কামে হওঁক, তুমি সৰু কাম এটা ঘৰৰ কামেই হওঁক বা তুমি ডাঙৰ কাম এটা তুমি কিবা এক্সাম দিব গৈছা। কিবা পৰীক্ষা দিছা, বা কিবা ইণ্টাৰভিউৰ কাৰণে গৈছা, তাত তোমাৰ আত্মবিশ্বাসটো মেইন। তুমি যদি তোমাৰ যদি আত্মবিশ্বাস আছে, নিজৰ ওপৰত তেওঁ মই পাৰিম তেত তেতিয়াহে তুমি কামটো কৰিব পাৰিবা। যদি তুমি ভাবিছা যে নাই মোৰ মোৰ মই এইটো কাম কৰিব নোৱাৰিম। তুমি পাৰিলেও সেই কামটো নোৱাৰিবা। কাৰণ তোমাৰ মনৰ পৰা সেইটো আহিয়ে গৈছে যে, নাই মই সেই কামটো কৰিবই নোৱাৰিম। হয় নে নহয়?
তুমি একদম ঠিক হৈছে, তোমাৰ ধৰি লোৱা তোমাৰ পৰীক্ষা হ'লে চাকৰি ইন্টাৰনেট বা মঞ্চত উঠিলে আমাৰ বুকু কপি উঠে। সেই কপনি দূৰ কৰিবলৈ একমাত্ৰ আত্মবিশ্বাসেই মানে আমাৰ জৰুৰী আছে। যে তেতিয়া আমি ভাবো, এই প্ৰস্তুতি লৈছোৱে মই পাৰিম বুলি তেতিয়া আমি ভয় নিজে নিজে আঁতৰি যায়। সে সেইকাৰণে আমি নিজৰ ওপৰত আত্মবিশ্বাস থ'ব লাগে, যে আমি এইটো কৰিব পাৰিমেই।
হয় হয় তুমি একদম ঠিক কৈছা। মানে ধৰি লোৱা, তুমি এতিয়া কিবা এটা হেৰিত কামত গৈছা তুমি ধৰি লোৱা ষ্টেজতে তুমি যেনেকে কৈছা তুমি ষ্টেজত কৈছা। ষ্টেজত যেতিয়া যোৱা ষ্টেজত গ'লে তোমাৰ সদায় ষ্টেজত যোৱা মানুহোৰো ভয় লাগে। হয় নে নহয়? মই ধৰি লোৱা সদায় ষ্টেজত গৈ কেনে, গান গাওঁ বা ডান্স কৰো কিন্তু মই আকৌ যেতিয়া নেক্সট এদিন যাব ওলাম, সেইদিনাখন মোৰ ভয় লাগিবই। কিন্তু মোৰ এইটো আত্মবিশ্বাস থাকিব লাগিব যে, মই এই কামটো কৰিছো। মই কামটোৰ কাৰণে চেষ্টা কৰিছো, প্ৰিপেয়াৰ কৰিছো হয় নে নহয়? যে মই এই কামটো চেষ্টা কৰিছো মই যাই কিনে তাতে কৰিব পাৰিম। মনৰ পৰা কিবা বিশ্বাস এটা আহি যাব, আত্মবিশ্বাসটো আহি যাব যে তুমি মই কৰিব পাৰিমেই তেতিয়াহে মোৰ তাত গৈ মানে ভুল নহ'ব বা মোৰ মোৰ ভুল কিবা এটা ভুল হ'লেও মই মিলাই দিব পাৰিম কিন্তু সেইটোৰ কাৰণে মই নিজৰ আত্মবিশ্বাসটো ৰাখিব লাগিব যে মই কিবা এটা ভুল হ'লে মই মিলাব পাৰিম নে নাই যদি মোৰ এই আত্মবিশ্বাসে নাথাকে যে মোৰ ভুল হলেও মই মিলাই দিব পাৰিম তেতিয়া হ'লেটো সেইটো কাম কেতিয়াও নোৱাৰিম আমি।
হয় তুমি একদম ঠিকে কৈছা। আৰু মানুহৰ জীৱন যিমান ধন সম্পত্তি বা ৰূপ যৌৱন উচ্চ শিক্ষাই থাকিলেও যদি তেওঁলোকৰ মানে আত্মবিশ্বাসে নাথাকে তেন্তে তিন তেওঁলোকে ৰিপ্তা বা আনহাতে হাতত একো নাথাকিলেও কেৱল আত্মবিশ্বাস বলত মানুহে শূন্যৰ পৰা শিখৰ হব পাৰে।
হয় হয় তুমি ঠিকেই কৈছা। তোমাৰ ধন সম্পত্তি থাকিব পাৰে কিন্তু আত্মবিশ্বাস নাথাকিলে তুমি একো ক একো কামতে আগুৱাই যাব নোৱাৰা। মানুহ এজনৰ যিম যিমানে ধন সম্পত্তি থাকক মানে ধৰি লওক মোৰ বহুত ধন সম্পত্তি আছে কিন্তু মোৰ যদি আত্মবিশ্বাস নাই তেতিয়াহ'লে মই সেই ধন সম্পত্ত তে কেতিয়াও চলিব নোৱাৰোঁ ধন সম্পত্তি এদিন হ'লেও শেষ হৈ যাব হয় নে নহয়। তাৰ পিছতটো আমি নিজে কাম নিজৰ কাম এটা আৰম্ভ কৰিবই লাগিব। আৰু সেই কামটো আৰম্ভ কৰিবৰ কাৰণে যদি মোৰ নিজৰ লগত আত্মবিশ্বাসে নাথাকে তেনেহলে সেই কামটো কেনেকে কা কৰিম। ধন সম্পত্তিটো সদায় নাথাকে মোৰ লগত। ধন ধন সম্পত্তি ঘটিব আৰু বাঢ়িব হয় নে নহয় ধন সম্পত্তি ঘট ঘটিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব কষ্ট কৰিব লাগিব আৰু সেই কষ্টটো কৰিব যাওঁতে যদি আমাৰ আত্মবিশ্বাসটোৱে নাথাকে। তেতিয়াহ'লে সেই ধন সম্পত্তি ঘটাব পাৰিম নেকি নোৱাৰিম ন।
তুমি একদম ঠিকে কৈছা কিছুমান মানুহে কয় ন অ তুমি এইটো কৰিব নোৱাৰা সেইটো নকৰিব কৰবা নোৱাৰা বুলি সেই মানুহ বিলাকক আমি দেখাব লাগে যে আমি এইটো কৰিব পাৰোঁ।
উম উম সেইটো কাৰণে আমাৰ আত্মবিশ্বাসটো বহুত জৰুৰী মানুহে যেতিয়া আমাক তুমি ধৰি লোৱা কিবা এটা কাম কৰিব গৈছা তোমাক মানুহে ক'লে যে তুমি এইটো নোৱাৰিবা নোৱাৰিবা। কিন্তু তুমি যে নিজৰ ওপৰত বিশ্বাস ৰখা তোমাৰ আত্মবিশ্বাসটো থাকে তুমি সেই মানুহজনক কৰি দেখুৱাব পাৰিবা। যে আপুনি তুমি অকল ক'লে নহব যে মই কৰিব নোৱাৰিম কৰিব নোৱাৰিম মোৰ ওপৰত যদি বিশ্ব তেওঁৰ মতে মই নিজে কৰিব পাৰিম হয় নে নহয়।
হয় তুমি একদম ঠিকে কৈছা সেয়েহে কোৱা হয় যে আত্মবিশ্বাস হৈছে সেই শক্তি যিয়ে সম্বন আৰু সম্ভৱ কৰি তোলে।
হয় হয় তুমি একদম ঠিকে কৈছা। এতিয়া চোৱা আত্মবিশ্বাস তোএনেকুৱা তোমাৰ ধৰি লোৱা কিছুমানে কি আত্মবিশ্বাস থকা ভাল। কিন্তু আকৌ বেছি থাকাও বেয়া কিছ কিছুমানৰ এনেকুৱা হয় ন যে কিছুমানৰ বহুত অভাৰ কনফি কনফিডেণ্ট হৈ যায় যে মই পাৰিমে এনেকুৱা চব বস্তু ভাল বেয়া চাইড থাকে যে মানুহ বিশ্বাস তো তেনেকুৱা তোমাৰ ধৰিলোৱা কিছ কিছুমানে থাকে অ মই পাৰিম মই পাৰিম মই পাৰিম। যদি কিবা এটা কাম বেয়া হয় মই মিলাই লম কিন্তু কিছুমানৰ অলপ বেছি থাকে যেন কোনো সেইটো কাম বেয়া হ'বই নোৱাৰে মানুহ কাম কৰিলে হয়ে আৰু এনেকুৱাটো নহয় যে ভুল হ'লে মানুহজনৰ সেইটো কিবা এটা বহুত ডাঙৰ ক্ষতি হৈ যাব যিকোনো কামতে মানুহৰ ভুল হ'ব পাৰে। কিন্তু কিছুমানৰ এইটো থাকে যে নাই মই কৰা কামতটো ভুল হবই নোৱাৰে সেইটোক অভাৰ কনফ ফিডেণ্টছ বুলি কয় সেইটো সেইটো হোৱা ভুল কাৰণ তুমি বিশ্বাস ৰাখা ভাল আত্মবিশ্বাস ৰাখা ভাল কিন্তু তুমি যদি সেইটোৰ ওপৰত যদি বেছি গু বেছি মানে প্ৰেছাৰ দি দিয়া যে নাই মই কৰিছোঁ যদি পাৰিমে আৰু পিছত যদি সেই কামটো নোৱাৰি তেতিয়া বহুত বে মানে মনটো ভাঙি যায় হয় নে নহয়।
হয় তুমি একদম ঠিকে কৈছা তোমাৰ শু আত্মবিশ্বাস মানে নিজৰ ক্ষমতাৰ ওপৰত বিশ্বাস হোৱা কিন্তু টো অহংকাৰ মানে নিজকে আনতকৈ উচ্চ বুলি ভাবা আত্মবিশ্বাস ইতিবাচক অথচ অহংকাৰ নেতিবাচক আমি কেতিয়াও মানে নিজৰ ওপৰত অহংকাৰ কৰিব নালাগে আৰু বা বহুতে নিজৰ ওপৰত বহুতে নিজৰ ওপৰত অহংকাৰ কৰে ন, সেইটোয়ে আৰু। কয় নহ তোৰ সেইটো এইটো কৰিব নোৱাৰা সেইটো কৰিব নোৱাৰা, সেই মানুহ বিলাকে যোনে আমাৰ প্ৰতি অহংকাৰ সেই মানুহ বিলাকক আমি দেখাব লাগে যে আমি এইটো কৰিব পাৰোঁ, আমাৰ মানে আমি আপাৰ ওপৰত আত্মবিশ্বাস ৰাখিব পাৰি যে আমি টো মানুহক আমি দেখাই দেখাম যে আমি এনেকুৱা কৰিব পাৰিম বুলি কিনে।
উম, হয়। উম সেইটোৱে আত্মবিশ্বাস তুমিতো একেবাৰে ঠিকে কৈছা আত্মবিশ্বাস থকাটো ভাল। কিন্তু অহংকাৰ থকাটো বেয়া যে মই এই কামটো পাৰো ধৰি লোৱা মই নাচিব পাৰো বা ছবি আঁকিব পাৰোঁ বা কিবা বনাব পাৰোঁ, সেইটো লৈ যদি মই অহংকাৰ কৰো গৌৰ মানে গৌৰৱ কৰা ভাল। মই পাৰোঁ তুমি নোৱাৰিবা, সেইটো কৰা বেয়া, কাৰণ কেতিয়াবা মোৰো এনেকুৱা হৈ যাব পাৰে মই যিটো কাম বহুত জানো সেই কামটো মই নজানাও হৈ যাব পাৰো কিছুমান ক্ষেত্ৰ কিছুমান টাইমত। সেই হেৰি হৈ যাওঁ মানে মোৰ অহংকাৰ কৰা ষ্টাৰ্ট কৰি দিওঁ। তেতিয়াহ'লে সেই কামটোত মই কেতিয়াও সফল হ'ব নোৱাৰিম।
হয় তুমি ঠিকে, ভুল হোৱাটো স্বাভাৱিক ভুলৰ পৰা শিক্ষা লৈ আগবাঢ়ি যোৱাটো আত্মবিশ্বাসী ব্যক্তিৰ লক্ষণ, চোঁৱা আমি অ' আমাৰ বহুত ভুল হয় বা আমি কিবা পৰীক্ষাতো আমাৰ ভুল হয় বা ধৰা তোমাৰ নিজৰ একজামে ধৰি লোৱা বহুতবাৰ মানুহ এট পৰীক্ষাতো দি থাকে কিন্তু, তেওঁলোকে কেতিয়াওঁ মানে হাৰ নামানে যে তেওঁলোকৰ ওপৰত আত্মবিশ্বাস আছে যে, তেওঁলোকে এইটো কৰিব পাৰিব। সেইটো যিমান ভুল হলেওঁ আমি এদিন ন এদিন আমাৰ সফলতা পামে, সেইকাৰণে নিজৰ ওপৰত আ
হুম, হুম।
তুমি একেবাৰে ঠিকেই কৈছা। নিজৰ একজামৰ ইমান ডাঙৰ একজামৰ ম একজামৰলৈকে মই নাযাওঁ, নৰ্মেল সৰু সৰু কথা এতিয়া ঘৰৰ কিবা এটা কাম। ইমাণ বৰ বৰ পৰিস্থিতি তুমি তোমাৰ কৰিব পাৰিবানে? তেতিয়া মই আজিলে তুমি যদি কেতিয়াও ৰন্ধা বঢ়া কৰা নাই, মোৰ যদি বয়স হয় তুমি ৰান্ধিব পাৰিবানে? মই যদি নিজৰ ওপৰত বিশ্বাসে নাৰাখো যে মই ৰান্ধিব পাৰিমে নে নোৱাৰিম তেতিয়াহলে মই এইটো কামটো কৰিব নোৱাৰিম, সেয়াই আৰু ধৰি লোৱা মই ৰা মই জানিম, কিন্তু মো-মই যদি মোৰ ওৰত বিশ্বাসে নাৰাখোঁ যে মই ৰান্ধিব জানিম তেতিয়াহ'লেতো মই ৰান্ধা কামটো কেতিয়াওঁ নোৱাৰিম।
হয় তুমি একদম ঠিকে কৈছা। হয় হয়, আৰু তুমি তুমি নিজে এটা উদাহৰণ দিওঁ তোমাৰ চাবা, হিমা দাসৰ চোঁৱা যিজনি এজনী সাধাৰণ ছোৱালী, পথাৰত দৌৰ কৰি তেওঁ প্ৰেক্টিছ কৰিছিলে আত্মবিশ্বাসৰ বলত আজি তেওঁ বিশ্বৰ চেম্পিয়ন বা হৈছে বা লাভানীলা বৰগোহায় অলিম্পিকৰ পদক তেওঁলোকে প্ৰমাণ কৰিছে যে গাঁৱৰ ল'ৰা ছোৱালী বিস্ পদক জয় কৰিব পাৰে, যদি বিশ্বাস থাকে, আজিকালি তুমি চোৱা গাঁৱৰ মানুহ বিলাকে ইমান ডাঙৰ মানে অলং পিকত যাই খেলি আছে বা গাঁৱৰ মানুহ বুলি নহয় চবেই আৰু, তেওঁলোকৰ ওপৰত নিজৰ মানে বিস্
জোনে কৰে সকলোৱে পাৰিব, উম।
এই নিজৰ ওপৰত বিশ্বাস আছে যে, আত্মবিশ্বাসে তেওঁলোকেটো কৰিব পাৰিবই বুলি কিনে।
হয় হয়। মানে নিজৰ ওপৰত বিশ্বাস থকাতোৱেই মেইন আৰু।
হয় হয়, জীৱন এখন যুদ্ধ হয়। এই যুদ্ধৰ আটাইতকৈ ডাঙৰ অস্ত্ৰই হৈছে আত্মবিশ্বাস। পৰীক্ষাত বেয়া হলেওঁ, চাকৰি নাপালেও মানুহ বেয়া কলেও নিজক ক'ব মই পাৰিম যেন কাৰণ পৃথিৱীৰ সক সকলো ডাঙৰ মানুহৰ আগত সাধাৰণতা আছে। আৰু তেওঁলোকৰ মনত আছিল কেৱল নিজৰ ওপৰত বিশ্বাস। সেৰা, মানে আন কোনোবা যদি পাৰে পাৰে ময়ো পাৰিম বুলি আমি মানে, বিশ্বাস কৰিব লাগে নিজৰ প্ৰতি।
হয় হয় ঠিকে কৈছা। কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু আত্মবিশ্বাস থাকিলে যিকোনো লক্ষ্যতে তুমি উপনীত হ'ব পাৰিবা। সেইটো কাৰণে আমাৰ আত্মবিশ্বাস থাকিব লাগিব, আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব আমি হয় নে?
হয়। আজি তোমালোকৰ মানে এ কথা কলে আলোচনা কৰিম ভাল লাগিছে, আশা কৰো পিছলৈ আমি এনেকুৱা কথা পাতিব প পাৰিম বা আালচনা কৰি
হয় হয়। মোৰো ভাল লাগিছে বহুত তোমাৰ লগত কথা পাতি। আকৌ ধন্যবাদ।